হেল্ল', হেল্ল'।
হেল্ল'।
শুনিছা? অ' শুনিছা মোৰ ভইচটো অ'। আজি অ, দিনটো কেনেকা গ'ল? অ, এইমাত্ৰ আহিলা নেকি টিউশচনৰ পৰা?
অ, এইমাত্ৰ আহিলো। অ, হেল্ল'।
অ, অ,। এ! কি বুলি কয় কেনেকা গ'ল দিনটো? অ, কিবা নেটৱৰ্কৰ প্ৰব্লেম আছে চাগে অ, দিনটো কেনেকা গ'ল?
ঠিকে। কিন্তু আজি বৰ ৰ'দ আছিল।
অ, মই ওলাইহে যোৱা নাই আজি ঘৰতে। অ'।
অ মই ৰাতিপুৱাই যোৱা এতিয়া আহি পালোহি। মানে সেই মই দিনত যে যেতিয়া মানে ৰেপিড'ত গলো ন মোৰ গাটো যেনকুৱা পুৰি গৈছে এনেকুৱা টাইপ লাগিছে।
অ ঠিকে কৈছা ঠিকে কৈছা মোৰো কাম এটা আছিলে। কিন্তু নগলো গাতটো ইমান বেয়া লাগিছে ৰ'দত ওলাই মই এক আজি ক'তোৱে যোৱা নাই মই ঘৰতে ফেনৰ হাৱা লৈ এ ৰান্ধি আছো খাই আছো তেনেকে আছো। চো অ মই বোলো কাম তাম
টো ভাল মানে উম মই যে মানে ওলাই যাবলৈকে হেৰিয়ে পোৱা নাই আজি মানে গাটো ইমান বেয়া লাগে।
হয় দিয়া, মই যাম বুলি ভাবি ফিৰি আহিলো আৰু মই বোলো নাই আজি নাযাও কালি যাম সেয়া আৰু। তাৰপিছত এ ঘৰতে এনে ধৰা দুপ গা ভাল আগতকৈ পাইছোঁ তাৰমানে মই হেৰিও কৰিছিলোঁ। এই তোমাৰ গোটেই ব্লাদ ভয় লাগে নহয় আজিকালি গোটেই ব্লাড টেষ্ট কৰিছো মই কি কৰা নাই কিডনীৰ পৰা কিডনীৰ পৰা তোমাৰ লিভাৰৰ পৰা কিমান হিমগ্লবিন চ'ব টেষ্ট কৰিছো মই। ব্লাড ইমান মান লৈ জায় সাতটা মান বটলত, তাৰ পিছত যোৱ কালি গ'লো মই লগত মোৰ অলপ মূৰটো ঘূৰাই যে লগত এজনীক লৈ গৈছো লগৰ ছোৱালীক তাইক ভাড়া দি লৈ গৈছো কাৰণ হঠাৎ ধৰা মাত ৰাস্তাত গা তাইক সুধিলোঁ মই বোলো ডক্টৰ তাত গ'লোঁ ৰিপৰ্টটো আনি ৰিপ'ৰ্টত একো নাই চ'ব নৰ্মেল নৰ্মেল আহিছে। মই ডক্টৰক দেখালোঁ লেডিজ ডক্টৰ কৈছে তোমাৰ একো হোৱা নাই তুমি খালী অলপ চাগে হেৰি মানে ছোৱালী মানুহ হিচাপত যি কষ্ট কৰিব লাগে অলপ বেছি কৰিছা চাগে আৰু আ তাৰে টাইমত চাগে তোমাৰ অ বাহিৰা বস্তু অলপ বেছি খাইছা একদম নাখাবা মোক বইল বইল খাব দিছে বইল খাব দিছে, আৰু মানে তেল মচলাত তেলটো তাৰমানে এক পা দিহে ৰান্ধিব দিছে, কৈছে একম মানে তোমাৰ কৈছে তোমাৰ একোৱে বেমাৰ হোৱা নাই খালি তেলটো মানে অলপ বেছি হয় মানে বুকুত মানে অলপ তুমি যে প্ৰব্লেম পোৱা অ মানে মই যে অলপ কাষত প্ৰব্লেম পাওঁ বা অঁ কৈছে সেইটোৰ কাৰণে হৈছে আৰু যিটো মূৰ ঘূৰাই এইটো তাৰমানে তোমাৰ উইকনেছৰ কাৰণে হৈছে। আৰু সেইটো কথা আৰু একো নাই কৈছে সেইকাৰণে প্ৰেচাৰটো ডাউন মাৰিছে। বেলেগ একোৱে ৰিপৰ্টত নাই। হাজাৰক দিয়াচোন এটা সন্দেহ মুুক্ত হৈ থকাতটো ভাল হয় নে। আজিকালি কিমান কি বেমাৰ উলাইছে মোৰ সেইটো এটলিষ্ট ভাল লাগিল, আম মেড তামে কৈছে যে খোৱা লোৱা ভাল কৰিলে এইখিনি একো নাই তুমি একমাহ ৰেষ্ট লোৱা খোৱা লোৱা ভাল কৰা চব ঠিক হৈ যাব, আহ ঔষধ বেলেগ একো দিয়া নাই ভিটামিন টনিক এটা দিছে আৰু এই তেল থকাৰ কাৰণে অলপ মানে সেই কিবা এটা দিছে মানে ব্লাডত গৈছে তেলৰ মাত্ৰ তাটো বেছি হৈ আহিছে কৈছে তুমি বেছি মানে বাহিৰা বস্তু খাইছা চাগে সেয়া। তাৰপিছত এতিয়া বইল খাব দিছে আৰু সেই অকনমান কিবা অলপ দি পাই বনাই দিওঁ। তেনেকে এ সেইটো কথা বোলে ভাল লাগিল।
অ বলটো মোকো মানে হাইছেকেনকণ্ডাৰী টাইমত স্কুলত তেতিয়া মানে ফ্ৰাইড ৰাইচ লৈ যাওঁ। তেলত ভাজি নিও ন, তাপিছত পেটৰ বিষত। থাকিব পৰা নাই, তাৰপিছত, মই মানে মাহে পতি মেডিকেল ভৰ্তি হোৱা টাইপ, আৰু সেনেকুৱা পেটৰ বিষ মই বমি কৰিলো, লাষ্টত মানে মই একো খাব নোৱাৰা হওঁ।
আচ্ছা, আচ্ছা অ'।
ডক্টৰে মই ক'ত যোৱা নাই, মই কটন নেমকেয়াৰ। তাৰপিছত জি এম চি চবতে দেখালো, মানে এপ'ল। ৰাস্তাত ডক্টৰে ক'লে যে নহয় আৰু চবৰে তই মোক অকল গেছৰে তিলটো দিয়ে আৰু। তাৰ পাছত হেৰি কৰিলো মই, কি বুলি কয়। মোক ডক্টৰে ক'লে যদি তোমাৰ একজাম দিব মন আছে, তেতিয়াহ'লে তুমি বইল একদমেই নাখাবা, নাযায় বইল। মই আগৰ ওপৰত বইল নাখাও ইমান, তাৰপাছত খালো একজামৰ টাইমলৈকে, খাই লাষ্ট একজামৰ আগদিনাখনে মায়ে দালিত অকনমান তেল দি বনাই দিছে। সেয়া খাইছো, আৰু তেতিয়াৰ পৰা যি খালো এতিয়ালৈকে খাব ভগৱানৰ কৃপাত। খাব লগা হোৱা নাই বাৰু।
অ' মই মানে এইবাৰ যিটো সেকা পালো নহয় আৰু মানে বাহিৰত নাখাওঁ আৰু। কৰবাত কাম কৰিলেও মই টিফিন লৈ যাম, বহুত সেকা পালো। এয়া আৰু, এ তেনেকা ক মানে অলপ হ'লেও ভাল লাগিল দিয়াচোন ৰিপৰ্টত মোৰ কি আছিলে জানানে, মই অলপ মই মানে ভাবিলো কি বা হৈছে মানে সেইটো ভাবিছিলো। কিন্তু হ'লেও ৰিপৰ্ট কেইটা নৰ্মেল আহিছে, সেইটো ভাল লাগিছে মোক কৈছে ডাঙৰ একো হোৱা নাই। মানে বাহিৰা বস্তুটো নাখাবা আৰু মানে ব্ৰইলেৰ ৰেষ্টত থাকা সেনেকে কৈছে। সেইটো কাৰণে অলপ ভাল লাগিল আৰু। মই তোমাৰ এপ'ল। এপ'ল তাতে ব্লাড টেষ্ট কৰিছোঁ, তাতে দেখুৱা নাই, তাতে ব্লাডটেষ্ট খিনি বিলাকহে কৰিছোঁ। সেইটো দেখিছোঁ, এগৰাকী ছিনিয়ৰ মেডামক দেখাইছিলোঁ, পাছত তেখেত চাই মেলি ক'লে আৰু তেনেকে।
মই আৰু কি জানানে, অলপমান য়ং ল'ৰাক দেখা-মানে, য়ং বিলাকক দেখাব অলপ কিবা মোৰ ভাল নালাগে, একদম মোৰ মেচিঅৰ্ড টাইপৰ মানুহক দেখাওঁকে ভাল লাগে, অলপ বয়সীয়াল মানুহ ধৰা বহুত বছৰ কাম কৰিছে বুজি পালা। ধৰা এতিয়া চোৱা, সৰু ল'ৰাইনো কেইবছৰ চাইছে, খুব বেছি পাঁচ বছৰ, ছয় বছৰ। কিন্তু প্ৰেক্টিকেল এক্স প্ৰিয়েন্সটো বেলেগে হয় ন, হয় নে নহয় কোৱা? যিমানে চোকা নহওঁক সিহঁত যিমানে চোকা নহওঁক। কিন্তু ধৰা এগৰাকী যেতিয়া বয়সস্থ মানুহে চাব, তেওঁ কিমান পেচেণ্ট হেণ্ডেল পিছে এ, সেই কাৰণে অ, পাইছে অ, মোক মানে বহুত ম মৰম কৰি কৈছে তুমি ইমান চিন্তা নকৰিবা, খালি দুটা কথা বেড ৰেষ্টত থাকা, আৰু খোৱা লোৱাটো মানে বইল খোৱা, আৰু একো নালাগে। সেনেকে কৈছে, মানে মোৰ ভাল লাগি আৰু ৰিপ কৈছে, চোৱা লাগিলে ৰিপৰ্ট চব নৰ্মেল নৰ্মেল আহিছে আৰু, সেইটো অলপ শান্তি লাগিল আৰু মোৰ ভয় লাগি আছিল, মই লগত ছোৱালী এজনী লৈ গৈছোঁ। উম।
মই বোলো কিবা কয় আৰু মোলো ৰাষ্টাত মাথা-চাথা ঘূৰালে, তাই কুবেৰ খনত লৈ গুচি গৈছোঁ দুটাক সেইয়া আৰু হয় দিয়া অ, লেডিজ বিলাকৰ বহুত প্ৰব্লেম ন? বহুত প্ৰব্লেম তাৰমানে কি জানে আমি ছোৱালী মানুহ ল'ৰা মানুহ এটা ৰাস্তা তাত পৰিলেও একো নহয় দিয়াচোন হয় নে নহয় মোৰ মানে ভয় লাগে হঠাৎ ধৰা মই মোৰ ঘুৰাই পৰাই পৰি গ'লো মই সেইটোও ভাবোঁ দিয়াচোন আমি ছোৱালী মানুহ। কোনে বা ক'ত লৈ যায় ভয় লাগে নহয় হয়নে? আৰু দিনকাল বেয়া হয়নে মানে বহুত কথা ছোৱালী মানুহ বহুত ভাবিবলগীয়া হয়।
অ', বহুত ভাবিব লাগে মই হেৰি টাইমত উম, যোৱা বছৰ এই গৰমতে আৰু উম, জি এম চি ত মই দাতৰ সেয়া দেখালো। মোৰ মানে দাত এটা পোকে খাইছিলে। তাৰ পিছত দেখালো ডক্টৰে প্ৰথম দিনাই ক'লে যে তোমাৰ আজিয়ে কৰি দিওঁ যদি কৰা। মই ক'লো যে আজি নালাগে দিয়ক চাৰ অ'। সি মানে ষ্টুডেন্ট জি এম চি তটো ষ্টুডেন্ট বোৰে কৰে ন ডেন্টেলৰো মই ক'লো আজি নালাগে দিয়ক অ, মই কালি আহিম। তাৰ পিছত ক'লে হয় নেকি ঠিক আছে হ'ব তুমি এবাৰ কালি আহিলে হেৰি কৰিবা ৰা ৰাতিপুৱা সোনকালে আহিবা মোৰ দহটা বজাৰ পৰা ক্লাছ তুমি সোনকালে অহ নহয় এঘাৰটাৰ পৰা মোৰ ক্লাচ আছে মই তোমাক সোনকালে কৰি এৰি দিম আৰু তাৰপিছত সি ৰাতি মোক ছটা চাৰে ছটাতে ফোন কৰিছে অ, তুমি আহিবানে? মই বুলো অ। অ', যাম দিয়া কৈছে তুমি আহিয়ে বাহিৰ পালে মোক ফোন কৰিবা দেই মই ঠিক আছে হ'ব মই যাই কিনে উম, হেৰি, বাহিৰ পায়ে তাক ফোন কৰিলোঁ নিলে মোক মই আৰু ঘৰত একোৱেই খো নোখোৱাকৈ গ'লো ৰাতিপুৱাৰ কাৰণে। তাৰপিছত মোক দিনটোত ধৰক মোৰ চাৰে এঘাৰটা মানত কৰা হৈয়ে গ'ল আৰু তাৰ পিছত সি ক্লাছ থকা কাৰণে গুছি গ'ল মোৰ ইমান বেয়া লাগিছে তাৰ পিছত জি এম চি ৰ পৰা এই ৰাজগড়ত এই টাৰ্ণিংটোলৈকে মই আহিলোঁ হা আহি মোৰ সেই ৰ'দত মানে মাথাটো বেয়াই লাগিছে নে কি লাগিছে নাজানো এখন দোকান আছিল মই দাদা তোক ক'লো ফেনখন চলি আছে দেই ভিতৰত মই দাদাক ক'লো দাদা বহ অকনমান বহিব পাৰিম নেকি মোৰ মাথাতো বহুত বেয়া লাগিছে কৈছে ঠিক আছে আহ। আহ বহাই বহিলো বহি তাৰ পিছত ৰেপিডো বুক কৰিছোঁ মই মোক সুধিছে তুমি কিহত যাহ মই কৈছো ৰেপিডতে গ'লো হয় কৈছে নহলে তুমি উবেৰ বুক কৰা উবেৰত যাওঁ মই আৰু ভাবিছো উবেৰত যাম মই বোলে শুই শুই গলোঁ। সি বোলে মোক বেলেগ জাগালৈকে নি নিলে নহলে নাই দিয়ক মই অলপ সময় অহ মই বোলে নহ হয় দিয়ক মই অলপমান বহু ৰেপিডো নহ'লে মই কৰিব পাৰো তাৰপিছত আৰু
সেনেকুৱা কণ্ডিচনৰে লাগিলে অটত ল'বা কিন্তু উবেৰত নল'বা তাৰমানে উবেৰ আহ তাৰমানে মই কিয় কৈছো জানে উবেৰৰ ধৰা গ্লাছ চ্ছাছ মাৰি দিয়ে ন হয় নে নহয়? কিন্তু সি কৰ'বাত লৈ যাব পাৰে কিন্তু অ'টত তুমি এটা কিবা কৰি চিল্লাই দিলে কথা নাই এটলিষ্ট খোলা ন সেইটো কাৰণে।
তেতিয়া মানে ৰেপিডৰ অটো অহা নাছিলে যোৱা বছৰ। এই বছৰৰ পৰাহে আহিল।
উম, উম, উম, উম। ছোৱালী মানুহ নহয় বহুত ভাবি গুনি উঠিব লাগে জানানে। দিনকাল ভাল নহয় বহুত চাব এইটো কথা। বহুত সেইটো মই বহুত কথা ভাবোঁ ক'ৰবাত গ'লে মই উবেৰটো নিব অলপ টানে পাওঁ আজিকালি বহুত কিবা কিবি ঘটনা হয় যে, কিন্তু মই উবেৰত গ'লে মানে কি কৰো জানানে এতিয়া মোৰ দেউতাক নিলেতো উবেৰত নিবই লাগিব। মই মানে উবেৰত গ'লে মানে এতিয়া এচি ভি চেচি ভি বুক কৰিলে সিহঁতে মানে এছি লগাই দিয়ে হয় নে, কিন্তু মই এ ছি এ চি নলগাওঁ, এ চি কিয় নলগাওঁ জানানে? এ চি লগালে তোমাৰ গ্লাছ কেইখন মাৰিব লাগে, অহ আৰু মোৰ দেউতা দেউতা কি মোৰ দেউতা যদিও মতা মানুহ মানে দেউতাৰতো একো বলেই নাই হয় নে নহয়। বুঢ়া মানুহ, সেইকাৰণে মানে মোৰ ওপৰতে আশা কৰি যায়। সেইকাৰণে মই কৈ দিও দাদা এ হেৰি মানে সেনে এক্স ইউ ভিৱে লওঁ, তাৰমানে জাম্পিংটো ক'ম হয় বুজি পালা। কিন্তু মই গ্লাছটো মাৰিব নিদিও। মই কওঁ মোৰ প্ৰব্লেম আছে মোক নেচাৰেল হাৱা লাগিব মোক এ ছি নালাগে। মই সেনেকে কৈ দিওঁ, অহ অহ মই সেনেকে কৈ দিওঁ।
কিছুমান ড্ৰাইভাৰৰ অহ কিছুমান ড্ৰাইভাৰৰ এ চি নিদিয়াকে নিয়ে।
অহ মই তাৰ মানে অহ মই তাৰমানে সেইখন গ্লাছখন দি পেলাই হাতখন দি থওঁ যাতে মাৰিব মাৰিব নোৱাৰে বুজিলা, আৰু কিবা এটা প্ৰব্লেম হ'লে